আহ, ক'ত আছে? এয়া খোজ কাঢ়ি আছো, তুমি?
অ অ ময়ো এই অকমান বতাহ খাই আছো ৰব ওলাই।
অ অ অ।
খিন খিনকৈ বৰষুণ এজাক পৰিছে।
খবৰ ভাল?
আছো আৰু দিয়ক, আপোনালোকৰ ভালনে?
উম, খালেই দিয়া বেমাৰ হৈছিল বোলে ভাল হৈছে।
ভাল হৈছে বাৰু, হুম হুম হুম।
অ অ অ, কি জ্বৰ হৈছ ছিলে?
জ্বৰ চৰ্দি মানে ভাইৰেল জ্বৰ হৈছিলে অলপ, তাৰপিছতে আকৌ কিমান লেতেৰা জানেই নহয় ভাইৰেল জ্বৰটো। কাহ হল তাৰ লগত, হৈ লৈ পেলাই কাৰ এণ্টিবায়টিক বা খাই মানুহ দুৰ্বল হৈ গলো। বো এতিয়া ভাল বাৰু। তি অকমান হেৰি হৈ আ ছে আৰু
অ ভাত পানী খাব পাৰিচা?
এতিয়া অকণমান অকণমান পাৰিছো একদম ভাত চাত খাব নোৱাৰা হৈছিলোগে।
অ স জ্বৰ উঠিলে হয় মুখখন তিতা তিতা হৈ যায় যে
এতিয়া যে আহিছিলে মোৰ।
অ অ অ অ তাৰপিছত অ ডাক ডাক দেখা। ফালা কি উ দেখুৱাওতে ভাল হৈছে আৰু উম উম
খালো। খাই কৰি ল এতিয়া কোনোমতে।
অ অ আহ আহ ভালে দিয়া। এই তে তাতে আছে। খানা।
কি আছেতে আছে। তাতে আছে নাই আহিব। জুলাইত আহিব নেকি?
অ বন্ধা অউ এনেএ ছুটীলৈ আহিবলগা ৱাহ
কেইদিনমান ছুটি লৈ পেলাই আহিব।
উম সি যে পৰীক্ষা দি আছিলে। আকৌ দিব আহিব নে এনেই আহিব
কে আহিব পৰীক্ষা আছে?
অ উম এ পি এছ চি ন হা।
ভিতৰত কেনেকুৱা?
বতৰ এৰিছে আৰু কিন কিনকে পৰি আছিলে
উম।
এতিয়া আহিছে আহ।
অ
উ তাকে সেই তাতে পঢ়ি থাকে আৰু আহি আহি পেলাই পৰীক্ষা দিয়েহি
অ তাকে নহয় পঢ়িবতো লাগেই হিচাপত কিন্তু এতিয়া সেই নেদেখো যেতিয়া ভাং ফুঙে কাৰণে পঢ়িহে থাকে আৰু দিনটো মানে অফিচত ডিউটি কৰি সময়ো নাপায় আচলতে চাগে সেইটা কথা
উম আকৌ নিজে ৰান্ধি বাঢ়ি খাবও লাগে ন।
দিব লাগে
উম কাপোৰ কানি ধোৱা পৰ্যন্ত চবতো নিজে বাচন ধোৱা কাপোৰ ধোৱা
বোলে গা গা ধুৱে গল সেই এটাত এটাত কানি ক ধুব দেওবাৰ বুলি একণ দেৰিলে শুব
আহ
তেতিয়া আকৌ বন্ধ পালে ওচৰে পাজৰে সেইবিলাক জেগাবিলাক ফুৰিবলৈ যায় যে
উম উম
চেটাৰদে মিলিলে মানে দুদিন বা তিনদিন যদি একেলগ ঠাইে পৰে আৰু
অ অ
ব যাই বহুত গৈছে তেনেকে আৰু
ভালে এতিয়া এটা ফুৰি লবা লাগে ন নহলে আৰু পিছত ছোৱালী অনাৰ পিছত যোৱাটো সম্ভৱ নহয় আৰু অ এতিয়া দে ডেকা কালতে ফুৰি ল'ব লাগে
উম নহলেও অকৌ পাছতো যাব লাগিবই বিয়া তাৰপাছত
এ বিয়াৰ পাছত বা এবাৰ যাব তাৰপিছত আৰু
সাংসাৰিক হৈ গ আৰু সাংসাৰিক হৈ যোৱা নোৱাৰি ব নহয় ফটকে যাওঁ বুলিলে নোৱাৰো আচলতে সেইটো এতিয়া নিজে গম পাইছো ন
উম উম তোমালোকে নোযোৱা তটা চলত
এতিয়া সি আহিম বুলি ক'লে যে এনে ভাবিছিলো কৰ্ম বন্ধতে বোলো জুলাই মাহটোত আৰু মই হেৰি কৰো নেকি কি তাৰ পৰা সি যেতিয়া আহিম বুলি কলে
আহ
কেনচেল কৰিলো আৰু আৰু এটা কথা টকা পইচাও বহুত লাগে নহয়
অ লাগিব তন্দলৈ যোৱা
এতিয়া যোৱা নাই
উম উম তদ তোমালোকে কাশ্মীৰতো চাই আহ লাগে ন
অ গ'লো। গ'লো বাৰু
উম ভালে হ'ল সি তাত থাকোতে যে চাই আহিল লাগে। গ না
গৈছো দিয়ক এ মানে ভাল লাগিছে আৰু জেগাবলাক ভালেই যেতিয়া
অ উম উম এতিয়াই চালে সেয়া সি তাত থাকোতে চ । চালেহে আকৌ
মত কৈ ইয়াৰ পৰাাৰ ইয়াৰ পৰা যাওঁ বুলিলে।
উম যোৱা আৰু নহ'ব।
উম দিংট কৌ তেনেকে থাকিলে নিজৰ মানুহতে থাকিলে তাতে তেনেকে যাবলৈ ভাল
অ ভাল চাব কৰিবও ভাল উম।
ধৰক তাতে
অ সি তাতে থাকা লৰা জানিবই
নাই তাই এতিয়া সেইবিলাকত এক্সপিৰিয়েঞ্চ এতিয়া পুৰা হৈ গ'ল আৰু
উম তাতে সি সেইটো বিভাগতে হয় ন সেইকাৰণে সি বেছিকে জানিব। ভাল ফুবা পব অ অ তোমালোকৰ সুবিধা সুবিধা হৈছে আমি যাব পৰা নাই
যাব দিয়ক কিয় নাযাব ছোৱালী কেইজনীয়ে নিব আপোনালোকক
উম আমাৰ ছোৱালী মানহ কতনো নিব পাৰিব ল'ৰা হলে ভাল আৰু
এ ল'ৰা ছোৱালী বুলিনো কি ক মানুহে তটো বনাই লয় আৰু লৰাই হে কৰিব পাৰে ছোৱালীয়ে নোৱাৰে মোৰ মতেদি চব সমান ছোৱালীয়ে কি কৰা নাই লৰায়নো কি কৰিছে হয় নে নহয়।
নহয় হলেও হলেও অকমান
অ এ সেইটো আমি মানুহে বনাই ছো দিয়ক
উহ ল'ৰা মানুহতটো এতিয়া ৰাতিও ঘূৰি ফুৰিব পাৰিব ন ছোৱালী মানুহজনী ঘূৰি ফুৰিলে ভাল নেদেখাই নহয় অ ছোৱালীজনী আজি অকলে ঘূৰি ফ ককচোন তেতিয়ো ক'ব এজনী ছোৱালীয়ে চৰিত তোটো বেয়াই নেকি ৰাতিখন ঘূৰি থুৱে ন লাডক নকয় লা যিমানে ঘূৰি নো ক ৰাতি বাৰটা বজাত গ'লেও থাকে কোনোকয়
নক নকয়
উম সেইটোৱে পাৰ্থক্য
অ ত ক'বাত যাম ভাবি নেকি নাই
ভাবিছো জুলাই মাহত যাম বুলি কবাল
অ যাওক দিয়ক গোটেইকেইজনী ছুটি লওক দুদিন চাৰিদিনকৈ ল গলে ভালো লাগে ন
উম উম উম উম এ দাৰ্জিলিংখন চাই আহিম দে বুলি ভাবিছো অ ওচৰতেটা ঠাণ্ডা জেগা ন
সীমা মূৰতে পশ্চিম বংগখন ন
উম এনে গৰম ঠাইতো যাবই ন ইমান গৰম এতিয়া
উম
ঠাণ্ডা জোগাত গলে সেয়া
ভাল এতিয়া আমিাৰ গৈছিলো জুলাই মাহত জুলাই মাহত তাৰ পৰা গৈছিলো আমি তাৰপিছত ত অক্টোবৰত গাটো যেনিব অ্টোবৰত অশ্যেপোনালোক ছানৰাইজো পালে যোৱা হয়
অ মিলিবও লাগিব স্কুলো বন্ধ পাব ভাবা লাগিব তাকে ইহঁতে ছুটিও পাব লাগিব
আকৌ তাহাঁত কিজনীও
তাকে মিলাব প নাই যে উম অ
ভাল লাগে গোটেই বছৰটো কাম চাম কৰি
অ
হয় ন
উম উম
আহিলে মন
উম উম দেগাখিনি সোৱাাদ
যেেলেগ খেত্ৰ
অ অ ধকনো টকা পইচা কিয় লাগে ন ম এইবিলাক কৰিব লাগ
কি নহয় আৰু ফুৰিলে আপোনাৰ হেৰি নহয় অভিজ্ঞত হয় নহয় বহুত
অ হয় আকৌ উম ফুৰিব লাগে মই মানে হেৰিখন বানছখন চাব অ মন গা ছিলে বানাৰসত যাম বুলি ভাবিছিলো তাত বোলে এতিয়া বহুত গৰম
বহুত গৰম আপোনালোকে এটা কাম কৰিব যোৱা কথা ভাবিছে তাৰ পৰাৰা বেছি হয় কিন্তু ওচৰতে হয় ন আপোনালোকে ছিক্িম খন চাই আহিব বহুত চাফা জেগা
উ যাম বুলি ভাবিছিলো কিন্তুহঁতৰ চুট নিমিলতেে
অসমৰ সীমা মৰতে ছিকিম খন কিন্তু ইমান ধুনীয়া চা মানে তাকে কৈ অসমৰ অসম চৰকাৰে বহুত শিকিব লগা আছে আৰু বহুত ধুনীয়া চ অ ল বিহুৱা জোগাত চিগাৰেট খালে সঁচাক ফাইন কৰিবৰি লাগে মানে এনেকুৱা তিকে চফ চিকুণ ন ধুনীয়া জেগা মানে চাফ চিকুণ জেগা চিকখন বেছি চাফ আৰু দাৰ্জিলিঙত কি
উম সে ছুটি নাই যে বেছিদিন সেইকাৰণে যাব নোৱাৰিম
অম সেইটো ভাল উম
উম তাই
পাঁচ দিন এসপ্তাহ মান হলে আপোনালোকে দুইখন জেগা ধুনীয়াকে চাইিব পাৰিলে হয়
উম ইমান দিন থাকিব নোৱাৰিব তই উম উম স্কুল বা বন্ধ পাব ইহঁতৰ দুয়োজনী ছোৱালী
অ এজনী থাকিব এতিয়া ন স্কুলত খজনী বাকী কেইজনী একো ন ইমান দিন
উম উমম তাতে আমাৰ ম আমাৰ লগত ভাইটি এটাও যাব সিও কয়
অ সিতটো পাব লাগিব আকৌ
সি বন্ধনত কয় যে তাক ইমান দিন ছুটি নিদিয় দে উম উম তি টাই দে আৰু দেওবাৰ তাৰ লগত আৰু দুদিন ল'ব আৰু
অ যেনে তেনে চাৰিদিন মিলাই লব পাৰিব আৰু
অ তেনেকে বোলো হ অকমান দুদিন চাৰিদিন চাই আহিম আৰু
উ সেই আকৌ পাছত পালে তেনেকে আকৌ ক' যাব হয় নহয় অ তেনেকে ভগৱানে দিয়া আছে যেতিয়াস থাপ নাত এটা এটা একো কথা নহয় মনৰ লগত হে কথা আপোনাৰ মনটোৰ লগতহে কথা আচলতে
আহ অ
ফোন কৰিলে চন বোলে বাকৰি মাটিৰো ধন ন মনটোত যদি ভাবি ল'লে যে যামেই আপুনি এনেই হা যাব কচোন বাৰু
অ যোৱা যায়
ক'তনো পাৰিম ক'তনো পাৰিম কৈ থাকিলে এনেও নোৱাৰে
উম উম হয় জানিবা সেইটো যাবলে মন যায় সেইটোন
মন যায় মন যায় দেই মোৰ হ'লে কিন্তু বৰ মন যায় দেই আৰু কোনোবা ক'বলৈ যোৱা এনেকে ফটো চটো দেখিলেতো আৰু মন যায় যাবলৈ
উম উম উম অ মইতো এনে তীৰ্থ চিৰ্থ যাওঁৱে কাৰ লগৰ লগত এনে হেৰি মন্দিৰ চন্দিৰ গলে মানুহৰ এ ৰাইজৰ সমাজৰ মানুহ গলে যাৱে
দিয়ক
অ উম যাব লাগে এতিয়া চাহ ল'লে হে ন
সুস্থ হৈ থাকোতে যাব লাগে মোৰ মতেদি এই তীৰ্থস্থান একেবাৰে বয়স কলেহে চাব লাগে সেইটো কথা নহয় অলপ সুস্থ হৈ থাকোতেহে যাব লাগে বয়সলৈ তেতিয়া কষ্টহে পায়
উম দিয়া হ'ব দিয়া ন উম উম হ'ব দিয়া